নমস্কাৰ
অ', আপুনি মোক শুনা পাই আছে ন
অ', শুনা পাই আছো আপোনাক মই
অ', মানে মই মানে হয় হয় ক'বচোন মানে ভ্ৰমণৰ ওপৰত কিবা কথা পাতিম নেকি বুলি হয় হয়।
অ', এ দিয়ক ভ্ৰমণৰ ওপৰতে আমি কথা পাতো
হয় হয়। হয় অ এতিয়া পাতিম দ অ মানে আমি জানো ন ভ্ৰমণ মানে কি হয় হয়নে
অ', ভ্ৰমণ ম অ ভ্ৰমণ কব গলে ভ্ৰমণ আহ বহুত ভাল হয় আমাৰ স্বাইটছি আৰু মগজ দুটাৰ কাৰণে
শাৰীৰিক অৱস্থাৰ কাৰণেও আৰু ভ্ৰমণ কৰিলে মানুহে বহুত বেছি শিকিব পায় সেইটোও কব পাৰি যিবোৰ জ্ঞান আমি কিতাপ বা ইন্টাৰনেটৰ যোগেদি এ অ', লাভ কৰিব নোৱাৰো আৰু
হয় হয়, অ অ', বহুত মানে ভাল মন মানে এইটোৱেই হয়, হোৱাত হয় নিশ্চয় অ', মানে মই ভ্ৰমণটো কি? ভ্ৰমণ মানে আমি সকলোৱে জানো ন' ভ্ৰমণ মানে টো আমি যেতিয়া, আমি এঠাইৰ পৰা আন ঠাইলৈ ফুৰিবলৈ যাওঁ, বা আমাৰ কিবা কামৰ জৰিয়তে যাওঁ, বা কিবা
অঁ',
অ', বিজনেচৰ সৈতেও যাওঁ হয় হয় সেইটো চবেই আমাৰ ভ্ৰমণে বুলি কোৱা হয়, হয়নে?
অ', এক প্ৰকাৰৰ ভ্ৰমণ বুলিয়ে কোৱা হয়।
হয় হয়, এইটো চব মানে এক প্ৰকাৰৰ ভ্ৰমণ বুলিয়ে কোৱা হয়, যেতিয়া আমি আমি, আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে যেতিয়া আমি বেলেগ ঠাইলৈ যাওঁ সেইটোোৱে মানে অ', ট্ৰিটমেন্টৰ কাৰণে গ'লেও সেইটোও ভ্ৰমণেই আৰু। হয়, আৰু আমাৰ ভ্ৰমণটো মানে অ ঘৰ, আমাৰ দেশৰ মানে ষ্টেটৰ ভিতৰতো হ'ব পাৰে আৰু বা বাহিৰতে দেশৰ বাহিৰত হ'ব পাৰে আৰু দেশৰ ভিতৰতেও হ'ব পাৰে হয়নে? মানে ক'ব গ'লে, ক'ব গ'লে মানে আমাৰ দুই প্ৰকাৰ ৰ ক'ব পাৰি আৰু মানে এটা হ'ল দেশৰ ভিতৰত আৰু এটা হ'ল দেশৰ বাহিৰত হয়নে?
অ ঠিক ঠিকে কৈছে আপুনি, ভ্ৰমণ নিজৰ ৰাজ্য বা নিজৰ অ
হয়, হয়।
নিজৰ দেশৰ ভিতৰতো হ'ব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় দেশবোৰলৈও হ'ব পাৰে।
হয়, হয়, হয়। মানে দুই প্ৰকাৰৰ হ'ব আৰু মানে আমি ক'ব গ'লে দুই প্ৰকাৰৰ হ'ব ভ্ৰমণটোও হয়নে? আৰু
অ'।
আপুনি যে এতিয়া কৈছে, যে ভ্ৰমণ কৰিলে আমি বহুত নজনা কথা শিকিব পায় কিতাপত মানে ইউটিউব বা মানে চ'চিয়েল মেডিয়াত নোপোৱা কথাবোৰ আমি দেখিবলৈ পাওঁ হয়, এইটো হয় বাৰু, আপুনি ঠিকে কৈছে টো আৰু মই ক'বলৈ বিচাৰোঁ, যে আপুনি এতিয়ালৈক বহুত ঠাইত ভ্ৰমণ কৰিছে চাগে হয়নে?
উম, ক'ব গলে মই তেনেদৰে সিমান বেছি ঠাইলৈও ভ্ৰমণ কৰা নাই কাৰণ আজি কালিটো জানেই মানুহৰ সময় বহুত নাটনি হৈছে মানুহ নিজৰ পঢ়া শুনাত ব্যস্ত, ব্যৱসায়ত ব্যস্ত, কামত ব্যস্ত। এ সেইবোৰ কাৰণত ইমান ভ্ৰমণ কৰিবলৈ মই অ' সুবিধা লাভ কৰা নাই, কিন্তু মোৰ ভ্ৰমণ কামটো মোৰ এনে বহুত বেছি ভাল লাগে এইটো, আহ নিজৰ ফু ফূৰ্তি কাৰণে হওক বা কামৰ কাৰণেও মানুহে আপুনি যেনেকে গৈছে কামৰ বা ট্ৰিটমেন্টৰ কাৰণে বহুত মানুহে ভ্ৰমণ কৰে।
হয়।
অ', তেনে মই আপোনাক সুধিছো আপোনাৰ কিবা, আহ এতিয়ালৈকে আপুনি আপুনিও চাগে বহুত ঠাইলৈ ভ্ৰমণ কৰিছে, তেনে কোনোবা এটা প্ৰিয় ঠাই আছে নেকি? য'ত আপুনি গৈছে?
অঁ, য'ত মই গৈছোঁ ন'
অ'।
মই য'ত গৈছোঁ মানে সকলো ঠাইতো মানে আমি আমিয়ে মানে এইটো বিছাৰ কৰিয়ে যাম ন' এইটো ঠাইতো মানে মোৰ মই যাম মোৰ ইচ্ছা আছে বুলিয়ে আমি সকলোৱে যাওঁ, তেন্তে এইটো ঠাই আমাৰ প্ৰিয়য়ে হ'ল হয়নে? মানে আমি, মানে আমি মই মানে এনেকোৱা নহয়, যে মোক এইটো ঠাই মোক বহুত প্ৰিয় লাগিছে, এইটো ঠাইত যাই কিনে মই বহুত প্ৰিয় লাগিছে, তেনেকুৱা নহয় মানে মই যিমান ঠাইত গৈছো নিশ্চয় মোক ভাল লাগিছে। মানে মই, বেছিকৈ মানে মোক প্ৰকৃ প্ৰকৃতি, প্ৰকৃতি মোক বহুত ভাল লাগে। মানে প্ৰকৃতিৰ দৃশ্যবোৰ মোক চাই কিনে বহুত ভাল লাগে, যেনেকে নদ-নদী হয়, নদ-নদী বোৰ দ্বীপবোৰ, পাহাৰ-পৰ্বতবোৰ, এইবোৰ চাই মানে মনতো এটা সান্তনা পেলাই আৰু মোক যেতিয়া মানুহৰ মানে টেনচনত বা কিবা দুখত আছে ন সেইবোৰ মানে এইবোৰ মানে আমি ভা অনুভৱ কৰো সেই ঠাইত বহি কেনে আমি ভাবিম সেই কথাবোৰ তেন্তে আমাৰ মানে মনটো অলপ সান্তনা, মনটো অলপ ভাল লাগে আৰু মোৰ মানে, মোক মানে এনেকুৱা লাগে বেলেগৰ নাজানোঁ বাৰু কিন্তু নিশ্চয় আপুনিও ট্ৰাই কৰি দিব, যেতিয়া আপোনাক মানে অলপ মানে আপোনাৰ মনত অলপ দুখ আছে সেই সেই সময়ত আপুনি যেতিয়া য'ত আহ সেই পাহাৰ-পৰ্বত নালাগে দেচোন, আপুনি এটা ঘৰৰ গছৰ তলত বহি কিনে যেতিয়া আমি আমাক নিজকে মানে ফিল কৰো। নিজকে অনুভৱ কৰোঁ। সেই সময়ত আমাক মানে মনত ভাল লাগে আৰু হয়নে!
অ', ঠিকেই কৈছে আপুনি একেবাৰে, এই কথাষাৰ যে ভ্ৰমণ বা আপুনি কৈছে এ প্ৰাকৃতিৰ আহ্ য'ত ধুনীয়া প্ৰকৃতিৰ এনে ঠাইবোৰত ভ্ৰমণ কৰিলে বহুত বেছি নিজৰ মনটোৱে শান্তনা পায় আৰু আপোনাৰ যদি কিবা কামৰ টেনচনে হওঁক বা পঢ়া শুনা বা যিকোনো টে অ', কি মানে যিকোনো- আপুনি অ', সমস্যাৰ পৰা যুঁজি থকাৰ মাজতে যদি আপুনি অলপ সময়- ওলাই এনেকে প্ৰকৃতিৰ মাজত যদি আপুনি নিজকে লৈ যায়, তেতিয়া আপোনাৰ মনটো বহুত বেছি- শান্তনা পায়, একেবাৰেই ঠিক কৈছে আপুনি এই কথাষাৰ।
হয়, বহুত ভাল লাগে অ'। মই, মই বাৰু বহুত ভাল পাওঁ সেই বস্তু বোৰ, কৈ কিনে যেতিয়া মই- যিহেতু মই এটা ষ্টুডেন্টে কব পাৰোঁ, মই এটা ষ্টুডেন্টে হয়। যেতিয়া মোৰ মানে পঢ়াৰ মানে প্ৰেচাৰটো বাঢ়ি যায়, সেই সময়ত মই মানে গছৰ তলত যায়- তেনে অলপ সময় কিতাপটো মেলো বা গছৰ তলত যাই কেনে অলপ সময় ৰেষ্ট বা আৰামটো কৰোঁ। সেই এনেকা কৰি কিনে মানে আমাৰ মাইণ্ডটো অলপ ফ্ৰেচ হৈ যায় মানে। আৰু আমি বহুত কথা মানে। মনত, মনত ৰাখিব পাৰোঁ আৰু, আৰু ৰিকল কৰিব পাৰোঁ সেই বস্তুবোৰ। মানে ভাল লাগে এটা। আৰু যিহেতু, হয় ক'বচোন।
অ', আৰু যিহেতু আহ্ কি কয়। উম্ এতিয়া- মই হৈছোঁ চহৰত থকা এজন লোক। য'ত মই অট্টালিকাবোৰৰ মাজত- থাকোঁ, বিল্ডিং বোৰৰ মাজত থাকোঁ। তে মোৰ বাবে প্ৰকৃত- মাজত অ', যাব পৰাটো এটা বহুত ডাঙৰ সুবিধা আৰু- এটা বহুত অ', মানে কি কয়, ভাল লাগে আৰু কাৰণ এই- বিল্ডিং বোৰৰ মাজেদি ওলাই এইবোৰ- চিমেণ্টৰ এইবোৰ বিল্ডিংবোৰৰ মাজেদি ওলাই। গছৰ ওচৰত যাবলৈ এইবোৰ খুব ভাল লাগে।
হয় হয়, আজি আপুনি- চহৰত বহি কিনে এনেকুৱা ভাবিছে, কিন্তু মই গাঁৱত থাকি কিনেও মোক মানে- সেই প্ৰাকৃতিৰ বস্তুবোৰ দৃশ্যবোৰ মোক চাই বহুত ভাল লাগে। যিহেতু মই এনেও গাঁৱতে বজো, গাঁৱতো আমি সকলোতে জানোঁ ন। গাঁৱতো গছ-গছনি থাকে। থাকে বা ঘৰ বোৰ সৰু সৰু থাকে, হয় এইবোৰ মানে। মই এতিয়া থাকি কিনেও মোক মানে প্ৰাকৃতিৰ আৰু মোক প্ৰাকৃতিয়ে লাগে মোক সেইবোৰ বস্তু- বস্তু দেখি কিনে বৰো ভাল লাগে। আৰু যিমানে যেতিয়া মই পঢ়িবলৈ মানে বাহিৰলৈ যাওঁ মানে, ঘৰৰ পৰা- বাহিৰতে যাব লাগিব ন, গাঁৱতো মানে এনেকা নহয়, যেতিয়া মই পঢ়িবলে যেতিয়া আমাৰ- এতিয়া মানে ক্লাছটো চলে, সেই আজি এইবাৰো- এতিয়াতো মানে আমাৰ চামাৰ ভেকেচন চলি আছে। সেই কাৰণে আমি ঘৰত আছো, মই বা ঘৰত আছো। যেতিয়া মই বাহিৰত যাবলগীয়া হয়। তেতিয়া মোৰো চছেম কণ্ডিশ্যন সেইটোৱেই হয় মোৰো মানে বিল্ডিঙত তলত বা এটা গছ নেদেখা গছ বস্তুবোৰ গছ বোৰ ল'ৰা নাই। একো গছৰ বতাহ, চতাহ নাই আমি ফেনৰ তলত এনি টাইম এচিৰ তলত এনেকে থাকি, থাকিব লাগো। সেই সময়ত মোৰ মানে গাঁৱতো বহুত মনত পেলাই যে মই গছৰ তলত বহি বা পালি কি সেই বস্তুবোৰ মানে ভাল লাগে আৰু আমি সেইকাৰণে সকলোৱে মানে ভ্ৰমণটোক
ভ্ৰমণতটো কৰিব লাগে নহ ঠিকে গৈছে আপুনি সেই মানে এতিয়া অ, মানে সেইয় আৰু গাঁৱত থকা মানুহবোৰৰ এইটো বহুত ডাঙৰ এটা সুবিধা যে তেখেতসকলে মানে প্ৰকৃতিৰ মাজতে থাকিব পাৰে আৰু সুবিধা আছে আৰু সেয়া থাকিবলৈ কিন্তু চহৰত থকা মানুহবোৰৰ সেই সুবিধাতটো নাই কাৰণ দিনক দিনে গছ-গছনিবোৰ কাটি গৈ আছে চৰকাৰ। চৰকাৰে আৰু বিল্ডিং বোৰ স্থাপন কৰি আছে। এই তেনে সময়তে সেইকাৰণে মানে গাঁৱত যাবলৈ খুব বেছি এটা হেঁপাহ বা ইচ্ছা যায় মানুহৰ আহ, অ'।
আৰু মানে এটা কথা ক'ব গ'লে মই আজিলৈকে বহুত জাগগাতো ফুৰা নাই যিকোনো জাগগা ফুৰিছো সেইবোৰ মানে মই চ ম মই মানে প্ৰাকৃতি থ প্ৰীতি দৃশ্য থকা জাগাতে বিচাৰো বাৰু মই ইন্টাৰনেচনেলি বুলি কলে মই ব টান আৰু নেপাললৈ গৈছো আৰু হয় আৰু হয় আৰু ইন্টাৰনেচনেল বুলি ক মই সেই দুটা জেগাত গৈছো, আৰু যেতিয়া মই ষ্টেটত ষ্টেটৰ বাহিৰত বুলি ক'লে মই মানে দেল্হীলৈ গৈছো, আৰু অসমৰ ভিতৰত তো মই মানে, ওচৰে পাছৰে যিমান জোগাবোৰ আছে সেইবোৰ মানে কোনটো-কোনটো জাগাত গৈছো আৰু যেনেকে ভৈৰকুন্দা, বগামাটি, আ, মানস চৌকী বা গুৱাহাটীতে ইমান মানে কাজিৰঙা পাৰ, কাজিৰঙাবোৰ আছে। হয়, এইবোৰ ব, এইবোৰ জাগাত মই কৈছো আৰু, গৈছো, উম।
অ'।
যেতিয়া মই মানে ভূটা আৰু মই যেতিয়া ভূটানলৈ গৈছিলোঁ, ইণ্টাৰনেশ্যনেল।
অ, কওকচোন আপোনাৰ ভূপ এ-ভূটান অভিজ্ঞতাটো অলপ ভূটান আৰু নেপালৰ।
হয়-হয়, যেতিয়া মই ভূটানলৈ গৈছিলোঁ সেই সময়ত মানে ভূটানত মানে অ, বহুত চাফ মানে চাফাটো বেছি আৰু। তাত-তাৰ হয়, মই যি অনুভৱ কৰিছো আৰু। ভূটানত মানে চাফা আছে, ডিচিপ্লিনটো বহুত মেইনটেইন কৰে তেখে
বহুত ডিচিপ্লিন তাৰে মানুহ, আৰু মানুহবোৰ সহজ-সৰল আৰু অলপ সাধাৰণ ভাৱে থাকে চাগে।
হয়-হয়, মানে তেইখতে মানুহবিলাক কথা পতা অলপ মানে অ, যি ৰেকচপেক্ট অলপ ৰেকচপেক্ট কৰি কথা পাতে যে, মানে এনেকুৱা নহলে যে হয় হন্মান দি কথা পাতি আৰু তেখেতে বহুত চাফা, আৰু তেখেতে বহুত গছ-গছনি মান ৰোৱা মানে, এব মানে এটা গছ বোৰ ৰোৱা আছে বা ফুলৰ, ফুল মই বেছিকে তাতে ফুলবোৰ দেখিছো আৰু মোক বহুত যিহেতু মই ছোৱালী হয় ন, আমি-আমি মানে পুলবোৰ সেইবোৰতো বহুত ভাল পাও, বেলেগৰ হয়-হয়। এইবোৰতো বহুত বেছি আৰু ভূটানত মই দেখিছোঁ, যিহেতু মই খুব বেছি কব গ'লে মই মানে চাফাটো বেছি দেখিছো তাতে, চাফ-চ-চাফ
উম, চাফা বহুত সেয়ে ডিচিপ্লিন আৰু চাফা কৰি ৰাখিব বিচাৰে আৰু মানুহবোৰে।
হয়-হয়-হয়। আৰু যিহেতু আজি আমাৰ চেচন তো ট্ৰেভেল, মানে ভ্ৰমণৰ ওপৰত আছিল যিহেতু আমি এত তে অ, এইটো কৰো নেকি, আপোনাৰ লগত
অ, আপোনাৰ লগত কথা পাতি মোৰো খুব বেছি ভাল লাগিল, আৰু আকৌ পাতিবম।
হয়, আকৌ পাতিবলৈ মানে। হয় হ'ব দে হয়। আজিৰ কাৰণে ইমানেই কৰো নেকি, ধন্যবাদ।
অ', ধন্যবাদ।